হয় নমস্কাৰ।
নমস্কাৰ।
ভালেই নে?
ভালেই হয়।
ম‌ অঁ'
মই এটা নতুনকে বিজনেচ কৰিছো ইটাৰ।
অঁ' অঁ' কওক চোন।
ইটা বনোৱাৰ এটা বিজনেছ কৰিছো আপোনাৰ ঘৰ চৰ বনাই আছে নেকি?
অঁ ঘৰ এটা বনাব লাগিছিলে মোৰ মানে আপোনাৰ বালি চালিবোৰ পেলোৱা হৈ গৈছে। আপোনাৰ ইটা তোৰ মানে- এতিয়া বাৰিষা হৈছে যে ইটাৰটো দাম বঢ়াৰ কাৰণে আপোনাৰ ইটাটো কৰোৱা নাই মানে।
অঁ' ইটা বাৰু ইয়াত কম দামতে পাব আপোনাৰ ইয়াত আমাৰ ইয়াত।
অঁ' কেতিয়াপা আপুনি বিজনেচটো ষ্টাৰট কৰিছে?
মোৰ আপোনাৰ হ'ল দুমাহ মানেই হ'ল।
উম উম' কিমান মান হ'ব ইটাৰ প্ৰাইচটো আপোনাৰ পাৰ পিচ?
আপোনাৰ, ডাঙৰ ইটাটো আপুনি পাব আপুনি পাৰ পিচ ওৱান ফিফটি।
হয়, হয়।
ৰঙা ইতা সৰুটো আপুনি পাব- ন টকা আছে দছ টকা বাৰ টকা তেনেকে আছে।
আছে অঁ'।
আৰু এটা কক।
অঁ আপুনি কওকচোন।
পাৰি যাব বোলো কম দামত।
অঁ ঠিকেই আছে।
উম' আপুনি কিবা এটা কৈছিলে কক।
আমাৰ মানে ঘৰ এটা বনাম বুলি মানে আপোনাৰ যোগাৰ বস্তু কৰা হৈছে। কিন্তু, মানে আপোনাৰ এই বতৰটো বেয়া হৈ আছিলে আৰু- এতিয়া বাৰিষা আহিছে বানপানী হৈছে বস্তুবোৰৰ দামটো মানে অলপ বাঢ়ি গৈছে।
উম
সেইটো কাৰণে মানে আমি ইটাটো পলাব পৰা নাই সেইটো কাৰণে ঘৰটো মানে বনাব আৰম্ভ কৰিব পৰা নাই।
আমাৰ ইয়াত বোলো দামতো বঢ়া নাই বাৰু তেনেকে তেনেকে আছে আপুনি। কম দামতে পাব।
অ অ ঠিকে আছে তেতিয়াহ'লে আপুনি এনেতা আমাকতো বস্তুটো যিহেতু লাগিবই আপুনি অ দুহেজাৰ ইটাৰ পেলাই দিব আমাৰ ইয়াতে। হেল্ল' ঘৰখনতো চিনি পায় আপুনি অ। অ অ আপুনি দুহেজাৰ ইটা পেলাই দিব পিছত লাগিলে আপোনাক মই আকৌ কম।
উম
উম উম
আৰু মোক শ্ৰমিকৰ প্ৰয়োজন হৈছিলে বাৰু ইটা ঘাত ইটা বনোৱা সেয়াত শ্ৰমিক কোনোবা আছে নেকি?
আমাৰ মানে গাঁৱত তেনেকুৱা মানে কিছুমান মানুহ আছে যিবোৰে মানে কাম বিচাৰি আছে।
কৈ দিবচোন আমাৰ ইয়াতে কৰিব পাৰিব।
অ অ সেইতোটো ভালেই হ'ব ন উম। হয় হয় এনেই তেওঁলোকৰ দৰমহা কিমান দিব আপুনি?
আপোনাৰ এইট থাউজেণ্ড বা টুৱেলভ থাউজেণ্ডলৈকে যাব।
অ এতিয়া ধৰ কি জানে, এতিয়া ধৰ কিবা এটা কাম কৰ কাৰণে মানুহে দৰমহাটোতো ফাৰ্ষ্ট সুধেই ন। উ সেইটো কাৰণে আপোনাৰ দৰমহাটো ধৰক জানিলে ধৰ মানুহখিনি
উম! উম! এইট থাউজেণ্ড বা টুৱেলভ থাউজেণ্ড পায় যাব।
অ অ ঠিকে আছে আমাৰ মানে তেনেকুৱা গাঁৱত কাম কৰিব পৰা মানুহ ধৰ আপোনাৰ হেৰি আছে দহ বাৰ জনতো হৈ যাব আ আপোনাক আপোনাক দহ বাৰজনে লাগিব নে বেছি লাগিব নে কম লাগিব।
মোক বিশজন মান লাগিছিল।
বিশজন লাগিছিলে ন মই বাৰুতে আৰু খবৰ কৰিম আমাৰ তেনেকা আৰু মানে তেনেকা মানুহ বিলাক মানে আহে কামৰ কাৰণে।
আপোনাক মই এনেই কোৱা নাই বাৰু আনি দিলে পইচা পাব আপুনি মানুহ আনি দিলে।
অ অ ঠিকে আছে বাৰু পইছা বাৰু হ'ব। আগতে মানুহখিনিক লগত কথা পাতিব লাগিব মই তেওঁলোকক কাইলৈ মই আজি সন্ধিয়ালৈ ফোন কৰিম বাৰু, যদি হয় তেতিয়াহলে কাই পোৱা আপোনাৰ তাত পঠাই দিম ন।
একদম একদম পঠাই দিবা।
উম উম উম
পাৰ পাৰ্চন আপুনি পাব ফাইভ হাণ্ড্ৰেডকে পাব।
ফাইভ হাণ্ড্ৰেড কৈ ন। উম হ'ব বাৰু সেইটো।
লগতে ডিছকাউণ্টো পাব যদি ইটা ক কৰে।
ইতাটো বতে সেইটো কিনিব লাগিব পিছত মোৰ যেতিয়া দৰকাৰ হ'ব তেতিয়া মইতো তাপ পাই কিম ন যদি আপুনি ডিছকাউণ্ট দিয়ে।
ডিছকাউণ্টটো আপুনি তেতিয়াহে পাব যদি আপুনি মানুহ আনি দিয়ে।
হয় হয়।
উম! এনেই ডিছকাউণ্ট নাপাব।
সেইটোতো বাৰু হেৰি কৰিম, আপোনাৰ কৰিম বাৰু। কিনিম বাৰু, আগতে আপোনাৰ মানুহখিনিক দি ল'ম ন।
একদম একদম।
উম উম।
আপুনি কিবা ব্যৱসায়, আপোনাৰ ব্যৱসায় আছে নেকি?
অ ব্যৱসায় মোৰ মানে দোকান আছে আপোনাৰ সৰু সুৰা।
উম।
কাপোৰৰ দোকানে আছে তেনেকা আৰু বাকী হেৰি কৰা নাই।
কাপোৰ সপা আপোনাৰ ক' পৰাক ক্ৰয় কৰে?
মই আপোনাৰ এই গুৱাহাটীৰ পৰা আনো।
উম, ফেঞ্চি বজাই এনেকুৱা কৰা নাই নেকি?
ফেঞ্চি বজাৰ এনেকৈ, ফেঞ্চি বজাৰ পৰা অনা হয় কিন্তু মানে- কাপোৰবোৰ ইমান ভাল নাহে।
আচ্ছা।
তেনেকে গুৱাহাটী ডাঙৰ ডাঙৰ যোনবোৰ আপোনাৰ দোকান আছে তাৰ পৰা উঠোৱা হয় আৰু।
হ'লছেলৰ হয় থিক।
হলচেল অ সেইটোৱে আৰু।
কিহত আনে বস্তুবোৰ?
অ আপোনাৰ আমাৰ আমি গাড়ী লৈ যাও, তাতে আনো আৰু।
কম পৰিমানত আনেনে একদম পুৰা বাকচ গাড়ী ফুল কৰি?
তেনেকে মানে আপোনাৰ এটা লিমিটত আনো আৰু কাৰণ আপোনাৰ বেছি আনিলে বস্তুটো চছিল নায আকৌ- দিগদাৰ আছে ন। আপোনাৰ এটা লিমিট প্ৰাই লিমিটত আনো পিছত আকৌ লাগিলে- আকৌ উঠাই অৰ্ডাৰটো দি দিওঁ আৰু তাৰপিছত ঘৰত দি থৈ যায়হি আৰু নেক্সট বাৰ।
নিজেই গৈ নিজে- হয় নিজে গৈ আনাতকে- ঠিক নহয় ঘৰত দি থাৰটো আপোনাৰ মানে- জিতি আহিব পাৰে ন নিজে চাই চিতি আহিব লাগে।
সেইটোয়েতটো মানে প্ৰথম আপোনাৰ কি হয়। প্ৰথম খিনি আমিতো গৈ চাই চিতি আহো দ্বিতীয়বাৰ ধৰ তেনেকুৱা অৰ্ডাৰটো দিও।
অহ।
ভালে আহে বাৰু এনে প্ৰথমতে অৰ্ডাৰ দিলে ধৰ- চিনি জানি নাপাই যিহেতু সিহঁতেতো দগা বাজি কৰি দিব ন'।
ত দগ বাজি কৰি দিয়ে হয়।
অ', অ', অ', তাৰপিছত এইটো ফাৰ্ষ্টতে কৈ চায়ে আনো। তাৰপিছত পিছৰবাৰ ধৰ- গোটেইখিনি অৰ্ডাৰ দি দিও আৰু।
উম।
উম উম। সেই আৰু তেনেকে চলি আছে আৰু সৰু সুৰাকৈ।
চলি থাকিব আৰু।
হয় হয়।
পঢ়া শুনাতো কৰিয়ে আছে চাগে আপুনি?
পঢ়া শুনানা মোৰ পঢ়াটো শেষ হ'ল বাৰু এতিয়া। তাৰপিছত আপোনাৰ, পঢ়া কমপ্লিট হ'ল হয়।
কি কৌৰ্চ লৈছিলে?
মই বি এ পঢ়ি আছিলো। তাৰপিছত আপোন অ' হয়, তাৰপিছত আপোনাৰ এইটো কমপ্লিট হ'ল তাৰপিছত এম এ টো নপঢ়ো আৰু কিবা সৰু সুৰা বিজনেছকে আৰম্ভ কৰি দিছো আৰু।
একদম একদম কৰিম কৰিম।
হয়, হয়।
উম।
উম, আৰু আপো আপোনাৰোতো পঢ়া কমপ্লিট হ'ল?
কমপ্লিট মানে হৈছে।
অ', এনে কি এতিয়া পঢ়িয়ে আছে নেকি আপুনিও?
মানে ভাবিছো এটা কৌৰ্চ কৰো বুলি।
কৰিব কৰিব পাৰে, অ' অ' আই টি আই নেকি?
হয়, ইলেকট্ৰিচিয়ান।
আজিকালিো আই টি আইতো বহুতলতে লাগে। আই টি চাৰ্টিফিকেট আজিকালি চবতে বিচাৰে আপোনাৰ।
হয়।
হয়, হয়।
আপুনি কৰিব পাৰে আই টি আইটো।
অ', আই টি আইটো তেনেকুৱাই নাই আই টি আই টো নকৰো এনেও আই টি আই মন নাই কৰিবলৈ বাকী এনে কিবা যদি আপোনাৰ বিউটিচিয়ান তেনেকা কিবা কৰিব পাৰো সেইটো কৰিম আৰু। কাৰণ আজিকালি অ' মেকআপ আৰ্টিষ্ট হয়। আজি কালি মেকআপ আৰ্টিষ্টবোৰৰ বহুত বহুত দাম হয়। এখন এখন আপোনাৰ বিয়া ল'লে পাঁচ ছয় হেজাৰ আপোনাৰ বেছি লয় পইচাটো।
উম।
উম, ত' মানে ম তেনেকা বিউটিচিয়ানে শিকিম চাগৈ মানে আৰু ভাবি থৈছো।
অ', শিকিব পাৰে আপোনাৰ লাভ হ'ব।
হয়, হয়, আপোনাৰ মানে খালী টাইমটো মিলাব নোৱাৰো যিহেতু কাৰণে অলপ দিগদাৰ হৈ যায় আৰু।
পাৰ্লাৰো খুলিব পাৰিব আপুনি।
কি কয়?
পাৰ্লাৰো খুলিব পাৰিব।
পাৰ্লাৰ অ' যদি বিউটিচ শিকো পাৰ্লাৰটো খুলিব পাৰিম আৰু আজিকালি চুলি কাটোতে চুলিবোৰ কৰাই হেয়াৰবোৰ কাট দিওঁতে কিমান পইচা লয় ন'।
মোৰ যে চিনাকি আছে বাৰু আপুনি লাগিলে জনাব পাৰিব।
তেনেকুৱা শিকাই নেকি?
হয়।
অ', অ', ইনষ্টিটিউট আছে ন?
ইনষ্টিউট মানে তেনেকুৱা নহয় আৰু নিজে শিকাই আৰু।
অ', অ', ভালনে বেয়া বাৰু এতিয়া? আপোনাৰ আজিকালিবোৰ আৰু চব ফাং ফুং কৰে নহয় কিছুমানে পইচাবোৰ লৈ পেলাই।
উম, ভালেই আছে বাৰু।
কি কয়?
ভালেই আছে বাৰু।
অঁ! এনে ধৰ পইচাটো দি, পইচাটো এনেও চবতে ল'বই, পইচাটো দিয়াৰ পিছত যদি ফাং ফুং কৰে, তেতিয়াটো বেয়া লাগে ন'।
হয় হিচাপতো ফাং ফুং নকৰে। চিনাকি
হয়-হয়।
উম
এ আপোনাৰ এনে আপুনি নাম্বাৰটো মোক দিবচোন মই কথা পাতিম বাৰু।
দি দিম আৰু
অঁ-অঁ! সেয়া আৰু। বাকী আপুনি কওক আৰু? আপোনাৰ বিজনেছটো ঠিকে চাগে চলি আছে নহয় ন?
চলি আছে হয়। পুৰা একে হাই ফাই গৈ আছে মানুহ নি আছ
অঁ-অঁ সেই আৰু এই বাকী এইকেইদিন একে ইমান গৰম পৰিছে ন?
পৰিছে আৰু আপোনাৰ থাৰ্টি ফৰ্টি ডিগ্ৰী গৈছে।
গৈছে অ‍ঁ ইমান গৰমত আপুনি বাহিৰলৈ ওলাবও নোৱাৰে, ক'লা হৈ যাম বুলি।
মোৰটো এতিয়া বিজনেছ হৈ আছে। এতিয়া ৰ'দ-চড চালে নহ'ব।
নহ'ব সেইটোৱেইতো অঁ মই মানে দোকানত দিনত থাকিলে ইমান হেৰি নহয় দোকানত। হেৰি ফেন-চেন পুৰা আছে যে।
ফেন-চেন।
অঁ! তাৰপিছত ইমান মানে হেৰি নহয় কিন্তু মানে এই ঘৰলৈ আহিলে। ঘৰত মানে অলপ ৰ'দতো গৰমটো বেছি পৰে যে তেতিয়াহে অলপ কষ্ট হয় আৰু। কি কৈছে?
ঘৰৰ কাষত গছ-চছ ৰোৱা নাই নেকি?
গছতো তেনেকৈ আছে বাৰু হ'লেও মানে আপোনাৰ এই গৰমটো বেছি আমাৰ ঘৰটোত।
উম!
উম-উম
সেইটো হয় বাৰু।
অঁ হয় উপায়তো নাই আৰু কি কৰিব ন।
পুখুৰী আছে নেকি ঘৰৰ পিছফালে?
পুখুৰী তেনেকা নাই। এটা পুখুৰী আছে এইটো পুখুৰী আপোনাৰ বেয়া হৈ গ'ল। এই পিছফালে আছিলে। তাৰপিছত সেইটো পুখুৰী আপুনি নামিব কৰিব নোৱাৰে। দিগদাৰ আছে সাপ-চাপ আছে সেইটো কাৰণে মানে।
জাবৰ-জোথৰ পেলাই নাই?
নাই-নাই, জাবৰ-জোথৰ এনেকে পেলোৱা নহয় কিন্তু মানে সাপ আছে পুখুৰীটোত। ভেকুলী-চেকুলি, সাপ-চাপ আছে যে অলপ ভয় লাগে আৰু।
অ
উম! ৰিক্স নাই ন এইবিলাক বস্তুত।
উম! মৎস্য পালন কৰিম বুলি ভাবিছোঁ।
মানে দুটা-দুটা বিজনেছ চম্ভালিব নেকি?
হয়।
উ তেতিয়াহলে আপোনাৰ দেখোন বহুত প্ৰফিট হৈ যাব
প্ৰফিটটো থাকে, লগতে লছটো থাকিবই
লছটোতো হ'বই বাৰু লছ লোকচান, লাভ, সেইটো থাকিবই বিজনেচত, ন।
হয় এনেকুৱা মানে পুখুৰী খান্দি মৎস্য পালন নহয়, এনেকা কৃত্ৰিম উপায় বৈজ্ঞানিক পদ্ধতিয়ে কৰিম।
হয, হয, ঠিকে আছে বাৰু।
উম।
উম, উম, চব কৰি যাওক যতে বেছি লাভ হয় আৰু ন
য'তেই লাভ ততেই আৰু
সেইটোৱেটো, অ'।
আপুনি কৰিব পাৰে
নাই, নাই, মই মানে আপোনাৰ এটাটো বিজনেচহে, চলি আছে কাপোৰ দোকানৰ। তাৰ পিছত আপোনাৰ আৰু, বিউটিচিয়ানটো শিকি লও পিছত যদি মানে টাইম মিলাব পাৰো, এতিয়া এজনী মানুহে চবতে টাইম দিবলৈ দিগদাৰ হব ন। যদি টাইম মিলাব পাৰো, তেতিয়া হলে আপোনাৰ হেৰি কৰিম আৰু, কি বেলেগ বিজনেচ কৰা মানে প্লেন এটা ভাবিম আৰু।
কি বিজনেছ?
এটা টাইমত দেখ দেখা যাব আৰু কি কৰিলে বেছি ভাল হ'ব।
ঠিকে আছে বাৰু ইটি খিনি আপুনি জনাই দিব কেতিয়া পেলাব লাগে কি কৰিব লাগে কিমান পৰিমাণৰ লাগে এইটোতো হ'লে আৰু।
অ', অ ', দুহেজাৰ লৈকে কৰো আৰু
ত পিছতো লাগে যদি জনাই দিব আৰু
অ', ঠিক আছে ক'ম বাৰু আপোনাক।
একদম, অ'।
উম, উম, বাকী ভাত পানী খোৱা হ'ল?
হয়, হ'ল।
অ', অ', ঠিকে আছে, নাই, নাই, আমাৰ হোৱা নাই বাৰু
অ'।
বনাই আছে, খাম আৰু লাহে লাহে।
হয়, হয়, ঠিক আছে